উম উম ভাল
অ কি কৰি আছা?
মই তোমাৰ কামত লাগি আছোঁ। মই হেৰি নহয় কাম কি কামত লাগিছো গম পাইছান নাই।
ন
আজিকালি তোমাৰ আমাৰ ঘৰতে সেই কাঠফুলা খেতি কৰো নহয়।
আহ ভালেই অ নিজৰ জীৱিকাটো ওলাই থাকে পথটো
উম কিবা এটা ওলাই থাকিব বুলি।
অহ
এনেই থকাতকে তাতে লাগি থাকো আও।
অহ ভালে কৈছা।
অ কৰিবলৈও সহজ তোমাৰ বজাৰত বেচিবলৈও মানে ইমান কষ্ট নে
অ এ আজিকালি লাগে অ
অ আজিকালি অ উম বিয়াহে সভাহে আৰু মানে কে যোগান ধৰো।
অ ভালে কৰিছাঁ।
অ সেইটো তোমাৰ প্ৰটিনো যথেষ্টখিনি আছে ন মাছ মাংসতকে
উম আৰু সেই মোও মইও তোমাক এই কৈছিলো যে ভাওনা এইবোৰ মুখা এ বনাবলে মাজুলীলৈ শিকিব যাম বুলি।
উম
কি আহিলো নহয়।
অ ভালে কৰিছা কিবা এটা থাকিবই লাগে মানে দক্ষতা
অ তাৰপিছতে এতিয়া তোমাৰ বহুতে ল'ব বিচাৰিছে। তাপিছত মই মানে এইটো পেছা নহয়। দে মোৰটো নিচা। মানে পেচা নিচা অ দুটা বেলেগ। বস্তু যে।
উম।
উ মানে আগৰ পৰাই সেইটো বহুত মন আছিলে। মানে আৰু পুৰা আমছ চাই মেলি থাকো মানে। কাগজে পত্ৰই চাওঁ, গ্ৰামফোনতো চাওঁ। তাৰপিছতে এবাৰ তেনেকা সুবিধাতটো পালো। আমাৰ মানে এই মাৰ ভাগৰ খুৰাকৰ পুতেক থাকে। মানে মাজুলীতে থাকেএই আউনীআটি সত্ৰত থাকে। তাৰপিছতে সি ক'লে সেই তাতে থাকিব পাৰিম বুলি। তাৰপিছত সেই কৰিম খুড়ী আইতাহতো আছে। তাপৰা আমাৰ সেই বিদ্যালয় বন্ধ আছিলে যে।
উম।
এ গলো আৰু গৈ পেলাই তাৰপা তোমাৰ
ভালে কৈছা আৰু। উম এইবোৰ কামত লাগি থাকিলেও মানে মনটোও ভাল লাগে ন। তুমি ব্যস্ত হৈ থাকিব পাৰিবা। এনে চিন্তাও নাথাকে।
ইমান মানে কামবোৰ নিখুঁতকে কৰিছে মানে। যিজন গুৰুৱে শিকাইছে
উম।
অ একদম বহুত মানে পৰিপাটিকে, আৰু কেনেকে মানে মে আকৃতিটো দি দিয়ে, ধৰা মাটি থোপাইহে আৰু। আকৃতিটো দি তাৰ ৰং কৰি মেলি। ইমান ধুনীয়া লাগে দেখিবলে। তাৰপিছত মই এতিয়া তোমাৰ, কেইটা দেই মই ছটামান বনালো।
উম।
তাৰ পিছতে তোমাৰ হেৰি বনাইছো, হেই, জোনবিৰি
অ।
তাৰপৰা দুগ দুুগিডাল বনাই হোৱাগে নাই। দুগ দুগিডাল বনাই আছোহে। তাৰপিছতে অ, অ।
মই বোলো কাট লাগে কৈছাও এবাৰ এনে থকাতকে। আৰু বেছি তোমাৰ হেৰি খৰচো নহয় ন, অকল তোমাৰ খেৰকেইডাল লাগে। তাৰ পিছত পানীৰ মাজে মাজে দি থাকিব লাগে। সেয়াহে আৰু বতাহ নোপোৱাকে তোমাৰ পলিথিনত, মেৰাই থব লাগে আৰু বিশেষ একো নালাগেও।
অ আচলতে কি জানানে মানে মানুহৰ, তুমি যদি কৰি পেলাই খাম বুলি ভাবা। তোমাৰ বহুত উপাৰ্জনৰ পথ আছে, তুমি মাতা মাত ত মানে মাথা টো লগাই পেলাই কৰিব পাৰি। হল, উম আৰু তোমাৰ উ। সেই কামটোৰ প্ৰতি তোমাৰ মানে ধৰা নিজৰ, অহ, আগ্ৰহ ধৰা নিচা। সেই বস্তু খিনি লাগিব মানে।
উ মই মানে অকল মানে নি নিজে কৰা বুলিয়ে নহয় আমাৰ আচলতে তোমাৰ মিচিংগা এখন আছিলে হা। তাতে তোমাৰ এনে কাৰ্যসূচী পাতি পিনি সিহঁতকো মানে দেখাই দিছো যে কেনেকে-কেনেকে কৰি যায় এইটো ঘৰতে মানে নিজে উপাৰ্জন কৰি উপাজনৰ পথটো উলিয়াব পাৰি।
সেইটো ভালেই কৰিছা, ধৰা এ তোমাৰ পৰা ধৰা দুই, তিনজনে শিকিছে। ময়ো তেনেকে, আহ।
মাধৱদেৱ বিশ্ববিদ্যয়ালয়ৰ ছাৰ এজন আহিছিলে, তেওঁকো মানে মাতি মেলি। অতিথি হিচাপে মাতি পি। তেওঁ অকণমান কৈ মেলি দিলে আৰু মই অকলে ক'লে তমান ধলে বিশ্বাস নকৰিব। পাই ন, অ, তেনেকে মাতি মেলি সিহঁতকো শিকাই দিছো।
উম মই ভন্টি এজনীয়ে। কৈ আছে মানে তাৰপিছত তাই এদিন আহি চালেহি, তাৰ পিছতে তাই মোক কৈছে। বা তুমি এইবোৰ কেনেকে বনাইছা আৰু ইমান ধুনীয়াকে বনাইছা তাৰপৰা মই বোলো তুমি। চাই থাককা তাৰপৰা গোটেই দিনটো তাইক, বহাই ললো আৰু, আৰু মোৰ মানে এনেকুৱা হ। নহয় যিটো কামত লাগিলো নহয়, সেই কামটো এদাই নোহোৱালৈকে মই উঠি নাহো মানে।
উম ভালে ক সি তো মমান ধৰিত থাকিবও লাগে মানুহ।
মোৰ মানে একদম মন নাযায় মানে, কিবা মনটো ইছাৰ বিচাৰ লাগি থাকে ধাৰ কামটো সম্পৰ্। সম্পোৰ্ণ নহলে, আৰু মানে এইবোৰ কোনোবাই কোনোবাই দিছিলেও বনাবলে সেইখিনিক। মানে যোনতটো তাৰিখত বিচাৰিছে সেইটো তাৰিখতে দিব পাৰিলে ভাল আৰু।
অ তেতিয়া মানে তোমাৰ হেৰিটোও ভাল হয়, অ পথ হেৰিটোও ভাল হয়।
উম মানে পইচাটো, অ লবলৈও। ৰা মানে যিমান দে হলো ন, সিহ সিহঁতি মানে। টো তাৰিখ দিয়ে, সিহঁতক প্ৰয়োজন হয় কাৰণেহে দিয়ে ধৰা।
কিবাটা নিচা বিশেষ দিন থাকে সেইটোত আৰু নহন ক।
সেইটোৱে আৰু কালি গুৰুৱে ফোন কৰিছিলে, তমোক সুধি চাও পাৰিছ নে। বনায়ছনে তা বুলো চাৰ বনাইছো তাপিছতে। হেৰি কৈছে অঁ আকৌ এদিন আহিবা তাৰপৰা আৰু দুটামান শিকাম বুলি কৈছে আৰু এতিয়া বিদ্যালয় আকৌ গৈ আছোঁ যে এই তোমাৰ প্ৰকল্প। কাৰ্য এটা হৈ আছে তা হেই। বিজ্ঞানৰো উম কিবা অনুষ্ঠান এটা আছে। বিদ্যালয়তে হব। তাৰপিছত মানে বেলেগ বেলেগ সেই বিদ্যালয়ৰ পৰা মানে ল'ৰা ছোৱালী আহি অংশগ্ৰহণ কৰিব।
উম হম।
ত সেই তাৰ ক্ষেত্ৰতো লাগি থাকিব লগা হৈছে যে। তাৰ পিছত হ'লেও মানে এইফালেও অ। এফালেও কৰি আছো হেফালেও কৰি আছো উম।
সুবিধা মানে পথ ধে আছে আগৌ তোমাৰ কম্পিউ। তাৰ কিবা কিবি জানিলেতো তুমি দোকানখন খুলি ধুনীয়াকে। অনলাইন অ তোমাৰ অনলাইন ট্ৰেইনত দুৱা টিকেট। অ সেইবোৰ কৰি থাকিব পাৰি ন ইনেয়ে থকাতকে।
উম মানে পঢ়িও থকা হয় এফালে ধৰা নিজেও। এটা উপাৰ্জনৰ পথ ওলাই আছে আৰু মানে ধৰ আম বিলাক এতিয়া যিমানতটো বয়স হৈছে। এতিয়া ঘৰৰ পৰা মানে পইচা খুজি থাকিবলৈ বয়স নাই আৰু উম এতিয়া ধৰ আমিহে।
জানি মানে খুজিবলৈ কিবাটা বেয়ালাগে।
বেয়া লাগে অ আমিহে ধৰা চলাব মেলিব লাগে।
নিজে আত্মনিৰ্ভৰশে হোৱাটোৱে মানে বিচাৰো আমিও।
স্বনিৰ্ভৰশীল হয়। মানে বিভিন্ন ক্ষেত্ৰত ধৰা নিয়োজিত হলে নিজৰে মানে আৰু। মানে এইবিলাক যদি তুমি কৰি থকা পিছ মানে আৰু আমাৰ ধৰা অসমত নিবনুৱা সমস্যাটো এনেও বেছি সেইবিলাকৰ পৰা মানে। এনেও ৰেহাই হ'ব। আৰু ধৰা চৰকাৰী চাকৰি চবৰে ভাগ্য় নাথাকে ন উ। বহি থাকিব নোৱাৰি তুমি কষ্টতটো কৰিব লাগিব কিন্তু মানে পোৱা। নপোৱা সেইটো
অ ভাল কাম এটা কৰি পিনি সৰুৱে হওক ডাঙৰ হওক সেইটো উপাৰ্জন কৰিলে কোননেও হাঁহিব নোৱাৰে ন।
নোৱাৰে সেইটোয়ে সৎ পথেৰে তুমি কৈছা লাগিলে তুমি দশ টকাই পোৱা বা বিশ। টকাই পোৱা। কিন্তু তুমি যদি সৎ পথেৰে যদি সেই কামটো কৰা তাত কোনোবাই কব লগা কথা নাই কি। কিন্তু তুমি যদি অসৎ পথেৰে তুমি ধৰা। লাখ লাখ পইচা তুমি উপাৰ্জন কৰা। সেইটোতো কথা নহয় ন আৰু তাত জীৱন মৰণৰ ভয় কথা আহিছে।
উম তেনেকুৱা মানে পইচাও নাথ।
নাথাকে অ যেনেকে ভগৱানে দিব তেনেকে ভগৱানে লৈ য।
হৈ যাব আমাৰ গাৱত আকো এনেকুৱা আছে দেই মানে তোমাৰ। তাঁত বয় তাঁত বৈ পিনিও তোমাৰ হেৰি কৰে হস্তশিল্প যে। অ তেনেকে মানে উপাৰ্জনৰ পথ উলিয়াই থাকে। ছোৱালী দুজনীমান আছে।
অ মই এতিয়া সেইটোকে ভাবো এতিয়া। এ এ হেৰি চৰকাৰখনে যে ইমান খিনি আঁচনি উলিয়াই আছে। ধৰা এই লাখপতি অৰুণোদয়। এতিয়া মই কৈছো মহিলাসকলক মানে। পইচাটো দিয়াতকে তেওঁলোকক যদি এনেকে তাঁতশাল প ব মানে কিবা। উলিয়া মানে নিজকে স্ব নিৰ্ভৰশল হ'বৰ কাৰণে য জীৱিকাৰ এটা পথ উলিয়াই দিলেঁতেন। সেই পথটোৰ বাবে প্ৰয়োজনীয় যিখিনি সা সজুলি সেইখিনি যদি তেওঁওলোকক যোগান ধৰিলেহেঁতেন।
পইচা কিমান দিন দিব গোটেই জীৱনতটো চলিব পাৰিব ন তেতিয়া।
অ সেইটোকে কৈছো দে পইচাটো স মানে প্ৰতি বছৰে দি থাকিব নোৱাৰে ন। এটা বছৰতোতো মানে যেনেকে হলেও।
আৰু পইচাটো তোমাৰ সিতি যেতিয়া দিব তেতিয়াহে পাম কিন্তু নিজে মানে। কিবা এটা থাকিলে তোমাৰ দৰকাৰ হলেতো ল'ব পাৰি ন উ।
প্ৰতিটো মাহতে কৰি কৰি ধৰা চলি থাকিব পাৰিব ময়ও সেইটো ভাবো মানে। যুৱ প্ৰজন্মই হওক বা মহিলাসকলক হওক তেওঁলোকক স্ব নিৰ্ভৰশীল হব। কাৰণে ধৰা।
উম চৰকাৰে অ এনে পইচা দে কিছু পইচা। আকৌ তোমাৰ চাবাচোন যিমান ধনী মানুহো প সিহঁকতো নালাগে ই।
উ অ উম এতিয়া কৃষক সকলৰ ধৰা। গ্ৰাম্য অঞ্চলৰ মানে খেতি বাতি কৰিয়েই জীয়াই থাকে। হয়নে ত তেওঁলোকক মানে ধৰা শস্যৰ সমূহ বা কৃষি মানে। প্ৰয়োজনীয় সা সজুলিসমূহ যদি যোগান ধৰে অ বা সেই। অ শস্যসমূহ কিনিবৰ কাৰণে ধৰা। পইচাাবোৰ দিলেহেঁতেন উম তেতিয়া ধৰা বেছি লাভিত হ'লহেঁতেন। তেওঁলোকে ধৰক খেতি বাতি কৰি। পেলাই হয়ে নহয় আৰু আমাৰ এনে অসমত উম। আমাৰ অসমত এনেও উম হেৰিতটো ধৰা এনেও বেছি ভালেই। আৰু এতিয়া চাহ উদ্যোগ মানে চাহ বুলি ক'লে তোতো আৰু কিমান। হেৰি হয় চাহৰ ক্ষেত্ৰতো ধৰা উম। চাহৰ ক্ষেত্ৰতো তেনেকে কিমান মানে মানুহে নিজেও এটা উপাৰ্জনৰ এটা পথ ওলাই থাকিব এইফালে চাহু উৎপাদন হৈ থাকিব। তেনেকে মানে বিভিন্ন ক্ষেত্ৰ আছে।
সেইটোৱে এ চাহ বাগিচাত যেন তোমাৰ। অ যোনবোৰ আদিবাসী বোৰ থাকে সিহঁতকতো পঢ়া শুনাত। সৰু লৰা' ছোৱালী বিলাকোতো একো নাই।
উম সিহঁতৰ বহুত পিছ পৰি আছে সিহঁতক মানে কি তোমাৰ। থ।
সিহঁতৰ মানে সেইটো পৰম্পৰাগত অ পৰম্পৰাগত নিচিনা হৈ আহিছে আৰু নপঢ়া নুশুনাকে। তেনেকে অকল চাহ বাগিছাতে লাগি থকা।
উম সিহঁতৰ মানে ধৰা চৈধ। পোন্ধৰ বছৰ বয়সলৈকে মানে ৰাখিব আৰু তাৰ পিছত আকৌ তেনেকে শ্ৰমিক কৰিবৰ কাৰণে মানে চাহ বাগানতে তেনেকে পঠাই দিব। তাৰপিছত আৰু তোমাৰ খুব বেছি ওঠৰ ওঠৰ চোৱাৰ পিছত। বিয়া দি দিব আজৰি উম দে আৰু সিহঁতৰ কোনো শিক্ষা পোহৰ নাই। জ্ঞান নাই নিজৰ নামটোকে কবলৈ নাাজ
সহ আৰু তোমাৰ সিহঁতৰ পৰিবেশ টো চাবাচোন ইমান লেতেৰা পৰিবেশত থাকে। সেইটো কাৰণে বেমাৰ আজাৰো বেছি হয় তেনেকেইে থাকে উম। খাদ্যও কোনো মানে পইচা পৰিচ্ছন্ন নাই।
উম সেইটোৱে।
উম।
বুজি পাব লাগে আৰু
তাকে সটো চৰকাৰে সেইবোৰ ব্য্ৱস্থা কৰিব লাগে।
তাকে
ত তাকি ঘৰত ভাল নহয়।
উম উ ভাল ভাল।
উম দেতাহটা ভাল।
উম চবৰে ভাল তোমালোকৰ।
আমাৰও ভাল আমাৰ ভাল।
অহ ভন্টি। আছে আছে ক'ত আছে জানো মই ভিতৰতে আছো, তাই বব হেটৰ ঘৰলে গৈছি নেকি?
উম হ'ব দিয়া তেতিয়া।
ঠিক আছে হ'ব হ'ব।
উম